হেল্ল'!
হেল্ল'! অঁ, কি কৰি আছা?
আছো এনে, শুই আছিলো। তুমি কি কৰি আছা?
মই এই গৰমতে পাকাতে পৰি আছা।
পাকাতে পৰি আছা, শুই আছা নেকি?
শুই আছিলো অঁ।
ক'তো ওলাই যোৱা নাই?
নাই নাই গৰমত যোৱা নাই ৰ', ভাঁতিবেলা যাম চাগে এনে ওলাই।
কত যাবা?
ওচৰতে। অলপ ওলাই মানে থ্ৰী ফি গাওঁ পিনে অঁ।
উম, মাহঁত কি কৰি আছে?
মাহঁতে ভাত খাই জীৰণি লৈছে।
কি লগত খালা আৰু?
মইও ভাত খালো।
কিহৰ লগত খালা?
আজি হেৰি কণী তৰকাৰী বনালে।
অ'।
তোমালোকে?
উম, আমাৰ মানে কি বুলি কয় এইটো হেৰি মাছ আৰু হেৰি কচু। কলা কচুটো যে, তোমালোকৰ পিনে পাই নে নাপায়?
অ' কোনটো কচু?
কলা কলা কচুটো
অ কলা কচুটো পোৱা পোৱা যায় পথাৰ পিনে।
অ' কি বুলি কয় মা কালি মানে আনিছিলে। মা কালি আনিছিলে গৈ পথাৰৰ পৰা।
অ' অ', কাটি আনিছে নিজে?
ব লগ সেই পিনে পাই ৰ
আমাৰ ফালে অ পায় পথাৰ ফালে পায়। আৰু তাতে মানে খোৱা নাই মানে এ সেই হয় আছ বু বৰষুণ পৰি আছে যে তেনেই দিনটো পোৱা নাই। মানে বৰষুণ পছ বৰষুণ পৰিলে গলে খজুৱাই হয় এনে খাওঁ অ
বৰষুণ পৰি আছে নেকি?
এতিয়া না ডাৱৰীয়া হৈ আছে।
অ অ সেইটো কাৰণে।
আহ উম আৰুৱে মানে উত বজাৰো পোৱা যায় কচুটো।
বজাৰৰ পৰা কিনি আনা তোমালোকে?
বজাৰ বজাৰ পৰা কিনি আনো।
মই বাৰু কেই নানেনে এনেকে পথাৰৰ পৰা আনেগে। পথাৰত এনেকে আৰু সেই শাকটো ওলাই নয় এইটো কি বুলি কয় কলমু শাক।
কলমু কৰ্ম কলম কন আও খাওঁ।
অ মানে সেইটো শাগো লৈ আনিছে।
ভাল লাগে তুমি গৈছা নেকি?
নাই মই যোৱা নাই। মা গৈছে এনেই জোৱা নাই মই মোৰ যাব নাই। গৰম যে কেনেকুৱা দিছে আক, সেইকাৰণে ঘৰতে আছো। মা আৰু ব আজি গৰম মাৰিছে বৰষুণ পৰা নাই।
অ।
মা আৰু বৰমা এজী দুজনে মিলি গৈছিলে কালে।
অ অ অ হেৰি গ'লে তুমি নগলা মানে
এ যাওঁ বাৰু কেতিয়াবা কেতিয়াবা পিছে। এদিন গৈছিলো লগৰ এজনী আহিছিলে। তাইও মানে ফোন কৰিলে তোৰো তম তোমালোকৰ সেইপিনে মানে পথাৰত এনে কচু চচু আছে নে সুধিলে মোক।
উম।
তাৰপিছত আছে বোলো তেনেকে তাৰপিছত আও যাম নহলে কাটিব এনে কলে খাবৰ কাৰণে লাগে বুলি ক'লে মাকৰ বেমাৰ হৈছে যে।
অ অ।
এনেকুৱা হেৰি বেমাৰ জন্দিছ চন্দিছ হৈ থাকিলে সেইটো বস্তু খাবলে কোলা কচুটো যে
ভাল হয় নি ভাল যায় নেকি
অ এনে ক'লা কচু খালে ভাল হয়টো।
অ।
কোলা কচু অনকুৱা মানে বস্তু খাব লাগে অলপ যেনেকুৱা লোকেল চৰাইয় লো- কেল চৰাই মাংসটো খাব লাগে।
উম আছে তোমালোকৰ তাত।
এইটো কি কোলা কচু নেকি?
আ লো লোকেল চাহ যোনটো মুৰ্গী চাহ বুলি কয় লোকেল।
অ সেটো আমাৰ ঘৰত আছে, আমাৰ ঘৰত পোহে। অ।
ধেই আছে।
ধেই নাই বাৰু, মানে কি তিনিজনীমান আছে আৰু ইমান নাই। অ মানে কণী পাৰিব আৰু।
অ অ এটা লৈ আহিব দেই।
লৈ যাবা, এ কি বুলি কয় এইটো উ কণী পাৰ পিছত আৰু পোৱালি হব ন তে - তেতিয়াহে লৈ যাব পাৰিবা।
এনেই ডাঙৰ নিদিয়া?
এনেই ডাঙৰ কেনেকে দিব আকৌ, ন পোৱালি হব লাগিব তেতিয়াহে, এনেও মানে - কি বুলি কয় এইটো সৰুকে ইমান ডাঙৰ খাব নালাগে ন অকমান সৰুকে -
সৰুকে -
সেইবিলাক খাব লাগে ইমান ডাঙৰ খাই লাভ নাই।
লাভ নাই ন।
উম, বেমাৰ হলেতো এইবিলাক সৰুতে খাব লাগে ইমান ডাঙৰ-
উম ডক্টৰো খাব দিয়া তেনেকুৱা।
অ, তোমাৰ লাউডস্পীকাৰ তুমি লাউডস্পীকাৰ দি থৈছা নেকি মাতটো দুটা দুটা আহি আছে।
নাই ভলিয়মটো ফুল আছে সেইকাৰণে দি।
কমাই দিয়া অলপ, দুটা দুটা আহি আছে।
তাৰ পিছত সেয়া মানে ডক্টৰো তেনেকা খাব দিয়ে বেমাৰ চেমাৰ হলে।
অ মানে টৌ এনেকুৱা হলেতো খাব লাগে।
উম চুপ বনাই খাব দিয়ে, তেতিয়া মানে উম মানুহৰ গাট মানে অলপ শক্তি পোৱা যায়।
অ তোমাক তুমি আৰু হেৰি খা তোমাৰ বিষ বুলি কৈছিলা যে এদিন ৰানিং কৰোতে যে -
অ।
এইটো হেৰি মাংসটো খালে ভাল হয়। এইটো এইটো কি বুলি কয় ছাগলী মাংসটো খাব লাগে।
ছাগলী মাংসটো মানে ঠেংটো খাব লাগে বুলি কয়। চুপ বনাই, আহ।
জানা, খাইছিলা?
হা অ অলপ জানো আৰু খাইছিলো আহ। বহুত মানে কুকাৰত দিব লাগে। দহ বাৰটামান চিটি মাৰিলে তেতিয়া -
মইতো এনেকে খাই পোৱা নাই বাৰু কিন্তু মই জানো এইটো খালে আৰু ভাল হয়।
তোমালোকে কেনেকে খোৱা?
মইতো আগতে নেখাইছিলো এইটো বস্তু, এতিয়া মানে কি বুলি কয় - খাব লগা হৈ যায় আও, খালে মানে - ইমান ভাল নাপাও খাই, এই গোন্ধটো কাৰণে মই নাখাওঁ। এই গাখীৰ গাখীৰ গোন্ধাই যে সেইটো কাৰণে নাখাওঁ।
নে মানে কি ছাগলী মাংসটো তুমি বেয় পাোৱা মানে?
বেয়া মানে তেনেকুৱাই বাৰু বেয়া পাওৱে বাৰু।
অঁ অঁ, ওম। ব্ৰইলাৰটো, ব্ৰইলাৰ বেছি চলে মানে?
ব্ৰইলাৰ‌ও ইমান মই খাই ভাল নাপাওঁ, হাঁহটো বেছি খাই ভাল পাওঁ।
হাঁহটো বুলে গোন্ধাই বুলি কয় মানুহে!
কি গোন্ধাই?
ঠেইৎ নোগোন্ধাই হাঁহ মাংসটো গোন্ধাই বোলে।
কি গোন্ধাই মই এইবোৰ গোন্ধ নাপাওঁ
না আমিও কমকে হাঁহটো বহুত কম খাওঁ বছৰটো খুব এবাৰ দুবাৰ
অ তেনেকে খাওঁ বা কিন্তু তথাপিও মানে সেইটো হাঁহ মাংসটো ভাল পাওঁ মানে খাই বইলাৰ মাংসতে আমাৰ ঘৰত বেছি চলে বাৰু
অ কি হাঁহ হাঁহটো আকৌ হাড় মানে হাড়দিও বেছি হয়
অ সেইটো কাৰণে নোখোৱা মানে
অ হ ছ ছাগলী আৰু ব্ৰইলাৰ চলে আমাৰ
উম উম মানে মই সেইটো কি বুলি কয় ছাগলী মাংসটো খাওঁ বা নোখোৱা নহয় মানে ভালকে বনাব লাগিব গোন্ধটো ওলাব নালাগিব তেতিয়াহে খাওঁ এনেই মানে পতিকে মানে নাখাওঁ মানে যে এইটো খামেই আৰু
অ অ সেইটো নো তেনেকুৱা নহয় আহ মানে মনত মানে ছাগলী মাংস যে খাম সেইটো সেইটো যে মনলৈ আহি নাথাকে তোমাৰ
অ মই ভালকে ব অ সেনেকুৱা নহয় আৰু
অ অ নিজে বনালে চাগে গোন্ধ নহয় আৰু
মইতো নবনাওয়ে মানে এইটোত মাংসটো নবনাও বাৰু
অ বনাওঁতে বেছি গোন্ধ আহি যায় বুলি
অ নবনাও মই আমাৰ ঘৰত তেনেকে নানেও বাৰু এইটো মাংস
অ অকল হাঁহ বেছি চলে
হাঁহ নহয় হাঁহটো মানে কেতিয়াবা কেতিয়াবা আনে সেইটো নহয় ব্ৰইলাৰ মাংস টোৱে বেছি চালে আমাৰ ঘৰত
অ অ উম মছটো খাব লাগে কিন্তু
মাছটোৱে আমাৰ বেছিকে চলে পাপা মানে বেমাৰৰ কাৰণে মাংস খাব নোৱাৰে যে
উম
একো মাংসই নাখাই পা এইটো কাৰণে মাছটোৱে আমাৰ বেছিকে চালে
উম মা মাছতো খাই নাখায়
মাছতো খাই বাৰু
উম এনেই মানে মাংসটো খাব দিয়া নাই চাগে ডক্টৰে
উম
সেইকাৰণে
সেইটো ঘৰ উম সেইটো কাৰণে আমাৰ ঘৰত মাছটো বেছি চলে
উম মাছ উ আৰু আৰু পথাৰতটো যোৱাই তুমি মাজে মাজে হ'লেও
যাও মই কেতিয়াবা মাজে মাজে
মানিছো এ মানিমুনি এনেকে লৈ আহিবা মাছৰ গৰি খাবলে ভাল লাগে
অ এইটো অ সেইটো হয় বাৰু মানে কি এতিয়া নহয় এইটো হেৰি সময়ত হয় মাঘৰ মাঘ মাহত এনেকুৱা মাহত মাঘ মাহৰ পিছত আৰু ধান চান কাটি হোৱাৰ পিছত তেতিয়া এইটো সেই খা মানে মানিমুনি শাকটো হ'লে ভাল লাগে
এতিয়া এতিয়া এইটো টাইমত নোলায় নেকি মানিমুনি টো
এইটো ন এতিয়াটো টাইমত নোলাই মানিমুনী এইটো পানী হয় ন
অ
এইটো কাৰণ নোলায় পানী পানী এতিয়া হ'ব কেনেকে ওলাব এতিয়া কলমো শাকটো ওলাই
ম মই ভাবি আছো এতিয়া চাগে বহুত একদম মানিমুনি ভৰি আছে চাগে পথাৰত বৰষুণ দিছে যেতিয়া সেইটো ভাবি আছা, নোলায় ন। অ
এতিয়া আকৌ পানী হোপা কেনেকে ওলাব এইটো।
নহয় মানে য'ত পান যোনখিনি জেগাত মানে পানী নহয় আৰু, তেনেকুৱা জেগাতো নহয় নেকি?
তেনেকুৱা জাগাত হয় চাগে মই ইমান ভালদৰে নাজানো, কিন্তু এতিয়া নহয় বুলি জানো বাৰু।
অ অ। ঠাণ্ডা দিনত হয় মানে বেছি আৰু।
অ ঠাণ্ডা দিনত। বাকী ভালে আৰু?
বাকী অ আছো দিয়া নোমৰি জীয়াই। তোমালোকৰ?
আছো আৰু।
আহ চবৰে ভাল আৰু উম। অ ভালেই ভালেই।
অ দিয়া হ'ব দিয়া নহ'লে ন?
ওলাই যোৱা নাই নেকি?
যাম ফিল্ডলৈ যাম অলপ দেৰিকে।
অ দিয়া ঠিক আছে দিয়া হ'ব দিয়া।
অ হ'ব দিয়া।
উম।